শুনিছানে?
অ, শুনিছোঁ- শুনিছোঁ।
অ।
ত'।
কি কৰি আছা? মই তোমাৰ এই শুই উঠিলোঁ। অলপ আগে শুই উঠিলোঁ। অ- অ, মইও তোমাৰ এই শুই উঠি পেলাই অলপ অ, পুৱাৰ জলপান কৰিলোঁ।
অ, কি খালা আজি জলপানত?
আজি আমি তোমাৰ আৰু ৰুটি অলপ আৰু ঘূগুনি তাকে খালোঁ। তুমি খালা নে নাই?
মই খালোঁ, মইও খালোঁ ৰুটিয়ে হ'লো তোমাৰ।
অ'। তাকে, তাকে, এই তাকে অলপ মানে তোমাৰ মোবাইলটোকে চাই আছিলোঁ। তাতে- চাই মানে অলপ বাতৰি চাই আছিলোঁ মানে। ত' তাকে আমাৰ ভাৰতে মানে এতিয়া কৃত্ৰিম বুদ্ধিমাতা বা এ হেৰি ক্ষেত্ৰত ভুল উন্নতি কৰিছে। তাকে, ভাবিলোঁ আজি ভৱিষ্যতৰ ভাৰতৰ বিষয়ে অলপ কথা পাতোঁ নেকি? সেইকাৰণে মই ফোনটো লগালোঁ মানে।
অ' অ' পাৰি তোমাৰ।
হয়।
বেয়া নহয়।
যিহেতু আমাৰ ভাৰতে দ্ৰুত গতিত উন্নতি সাধন কৰি আছে দিয়াছোন। এ বিজ্ঞানতে হওক বা প্ৰযুক্তিতে হওক বা শিক্ষাতে হওক। আৰু সকলো ক্ষেত্ৰতে আগবাঢ়িছে।
হয়।
তাকে, আৰু, কোৱা কোৱা।
কোৱা কোৱা মানে, এতিয়াতো বাকী দেশ বিলাকে বহুত আগুৱাই গৈছে। তোমাৰ আমেৰিকা হওক তোমাৰ চাইনা। মানে, তোমাৰ এইবিলাকতো বহুত আগবাঢ়ি গৈছে। প্ৰযুক্তিবিদ্যাতে হওক তোমাৰ হেৰিতে হওক। মানে বিজ্ঞানত চাইন্ঞ্চত মানে বহুত তেকনলজি আগবাঢ়ি গৈছে এতিয়া।
হয় কথাটো দেই। আমাৰ ভাৰতে আগবাঢ়িছে যদিও চা চীন, জাপান আৰু আমেৰিকা কিন্ আমেৰিকা কিন্তু হেৰি কৰিব পৰা নাই। পিছফালা- পাৰা নাই। অ' হয়, তাকে। এনেই আমাৰ ভাৰত তে কিন্তু তোমাৰ মহাকাশ সফলতা যেনেকে ইশ্ৰ চিশ্ৰ এইবিলাকত সফলতা অৰ্জন কৰি আছে। লগত- তে ডিজি ডি ডি ডিজিটেল ইণ্ডিয়াও তোমাৰ গঢ়লৈ উঠিছে দিয়াচোন। বিভিন্ন ধৰণৰ ষ্টা মানে গঢ় লৈ উঠিছে। তাৰো লগতে তোমাৰ ইউ পিয়াইত টো জানাই চাগে ইউ পি আই টো আমাৰ মানে এইটো ডিজি আমাক ভাৰত সু সনাম বৃদ্ধি কৰিছে ভাৰ- আৰু মানে সকলোতকে প্ৰথম দিয়াচোন।
হয় হয়। মানে ভাৰতে মই ভাবো তোমাৰ আৰু দ্ৰুত গতিত আগবাঢ়ি আছে। মানে আৰু অহা বিশ ত্ৰিশ বছৰ ভিতৰত ভাৰত বিশ্বৰ ভিতৰত অন্যতম তোমাৰ শ তিশালী দেশ হ'ব।
উম।
বিশ বিশ ত্ৰিশ বছৰ লাগিব আৰু।
হয়। কিন্তু মই ভাবো অকল এ প্ৰযুক্তি যথেষ্ঠ নহয় দিয়াচোন। শিক্ষাৰ মান উন্ননয় ভাবিব লাগিব। তোমাৰ শিশুৱে গুণগত শিক্ষা লাভ কৰিব লাগিব দিয়াচোন। তেতিয়াহে দেশৰ মানে উজ্জ্বল কামনা হব। মই ভাবো আমাৰ ভাৰতৰ শি ক্ষাৰ এৱস্থাত অ অলপ সাল সলনি কৰিব লাগে।
লাগে নেকি?
হয়। তামানে তুমি, চাবা আমিয়ে এতিয়া পঢ়ো। আমি কি পঢ়ো? আমি আ আমি আমি ইতিহাসৰ বিষয়ে পঢ়ো। ইতিহাসত কি হৈছে? কোনজন ৰ জাই কি কৰিছে? কি কিমান বোৰ ৰাজত্ব কৰিছে? অ সেইবোৰ আমি জানিব লাগে, হয়। সেইবোৰ আমি আমি ইতিহাসৰ বিষয়ে নিজৰ ইতিহাসৰ বিষয়ে আমি জানিব লাগে। কিন্তু মই ভাবো এতিয়া ইতিহাসৰ লগতে যিহেতু এতিয়া কৃত্ৰিম বুদ্ধিমাত্তাৰ যুগ। তোমাৰ এ আই এ আই এ আই আদিয়ে গোটেই বিশ্বজুৰি মানে গোটেই যিহেতু এ আইৰ চৰ্চাত। তোমাৰ এয়াই চাৰিওফালে আছে ন, ত ভাবো এইবিলাক আমি হয় আমি মানে সেই পাঠ্যক্ৰমত মানে এয়াই আৰু বুদ্ধিমতা কৃত্ৰম বুদ্ধিতা এইব এইবোৰৰ বিষয়ে মানে আমি শিকাব লাগে মানে, মানে আমি ইতিহাসৰ লগতে ইটো যদি আমি চলাই সৰুো তেতিয়াহে আমাৰ নৱ প্ৰজন্মই মানে তোমাৰ আগবাঢ়ি যাব তেওঁলোকে মানে আৰু সফলতা অৰ্জন কৰিব পাৰিব দেশখনৰ মানে আগবাঢ়াই নিয়াত। মানে সুনাম কৰাব পাৰিব আৰু।
হয়।
হয় ঠিকে কৈছা, মানে তোমাৰ আৰু মোতে মট মানে মই চিকিৎসাৰো কথা কব লৈছো চিকিৎসা ক্ষেত্ৰতো মানে যথেষ্ট উন্নতি হ'ব মানে এয়াৰ জৰিয়তে তোমাৰ হৈহঁত।
হয়।
বহু ৰোগ মানে সোনকালে ধৰা পৰিব আৰু তোমাৰ চিকিৎসা অধিক সঠিক হ'ব, মানে তোমাৰ ইয়াৰ জৰিয়তে এতিয়া চিকিৎসাতো বহুখিনি আগবাঢ়ি আছে। বাকী হেৰিবলাকত। তেনেকে আৰু কৃষি ক্ষেত্ৰত তোমাৰ নতুন প্ৰযুক্তি ব্যৱহাৰ বৃদ্ধি পাইছে। তোমাৰ স্মাৰ্ট চেঞ্চাৰ অত্যাধিক জলহী এই তোমাৰ হেৰি টাইপ বস্তুবিলাক বীজ বিলাক উন্নত বীজ আহিছে।
হয় হয় হয় হয়।
এইটোয়ে আৰু, আৰু তোমাৰ সৌৰু শক্তিতো জানাই তুমি বায়ু শক্তি সৌৰু শক্তি টি আৰু বৈদ্যতিক বাহন তোমাৰ যিবি ই ভি কয় ই বি গাড়ীত তোমাৰ এইবিলাকৰ পৰা মানে এতিয়াতো বহুত প্ৰদূষণ তোমাৰ হেৰি হৈছে মানে এতিয়া প্ৰদূষণ নাই। কিয় হ'ব যদি চবেই তোমাৰ হেৰি গাড়ী চলাই এইবিলাক ই ভ গাড়ী চলায়?
বৈ বৈদ্যতিক বাহনৰ মানে কেৱল হেৰি কৰিব পঢ়িলে বেছি কৰিলে ভাল।
হয় হয়, হয় আজিকালি বৈদ্যুতিক বাহৰ মই দেখিছো আ আজিকালি বহু লোকে বৈদ্যতিক বাহন লৈ মানে আহ পেট্ৰল পেট্ৰল বাহন নিকিনি পেলাই বৈদ্যুতিক বাহন বহুতে কিননে মানে এ টো এইটো ভাল কথা, আৰু মই ভাবো পৰিৱেশ সংৰক্ষণো সমানে প্ৰয়োজনীয় দিয়াচোন, তোমাৰ আমি যেনেকে এতিয়া আহ তোমাৰ দীঘলী তুমি শুনি চাই চাগে বাতৰিত যে এই দীপৰ বিলৰ গছ গছনিবোৰ কাট দিছে এইবোৰ মানে হ'ব নালাগে দিয়াচোন। হয়। তাৰমানে আমাও, হয়। আমি মানে উন্নতি কৰিব লাগে কিন্তু মানে আমি সমানে গছ গছনী বিলাক মানে বোৰ ক্ষতি কৰিব নালাগে আচলতে।
হয় হয় হয়, মানে পৰিৱেশ সংৰক্ষণ কথাটো কৈছে মানে বন সংৰক্ষণ আৰু তোমাৰ পৰিষ্কাৰ শক্তিৰ ওপৰতো পানী সংৰক্ষণটোও লাগে মানে, পানী বন সংৰক্ষণ। তাৰপিছত এইবিলাক লাগে বন সংৰক্ষন পৰিস্কাৰ স ওপৰত গুৰুত্ব দিব লাগে। তে
হয় তাকে, মানে গছ গছনি থাক কিলেহে মানে তোমাৰ জীৱন যাপন থাকিব ন?
হয় সেইটো হয়। এইটো মানে এতিয়া তোমাৰ আৰু এইবিলাক আৰু মহিলাৰ সুৰক্ষাৰ আৰু উন্নত শিক্ষা এইবিলাকত গুৰুত্ব দিব লাগে অলপ মানে তোমাৰ এতিয়া, তেতিয়া হেৰি হ'ব।
উম, হয় লগতে মই ভাবোঁ আমাৰ আমি যিহেতু এতিয়া আমি যুৱক নহয়, আমাৰ য সমাজৰো তোমাৰ ভূমিকা বহু আছে, তোমাৰ আমি কথোৰ পৰিশ্ৰম দক্ষতা আৰু ফলতা কাম কৰিলে তেতিয়া আমি আহ, ভাৰতক তেতিয়া আমি মানে বিশ্বৰ ভিতৰত আশাৰ দেশ হ'ব কৰা পাৰিম আৰু, কিন্তু-কিন্তু চবি চাবা এতিয়া মানে এইটোৱে আৰু বেকাৰত্ব দৰিদ্ৰতা এইবোৰ মানে এইবোৰ আমি দুৰ্নীতি যিবোৰ হয়, এইবোৰ আমি সমস্যাবোৰ সমাধান
হয়, হয়। হয়, হয় এইবিলাকতো হেৰি হ'ব লাগিব। তোমাৰ যিটো কৰপশ্যন আছে সটো অলপ বন্ধ হ'ব লাগিব। মানে দুৰ্নীতিটো তোমাৰ বন্ধ হ'ব লাগিব। বেলেগ দেশত কিন্তু তেনেকুৱা নহয়, মানে ইয়াত মানে তোমাৰ ভাৰতত বহুত কৰপশ্যন হয় তোমাৰ। বেলেগ দেশত থাকি, উন্নত দেশবিলাকত সিমান উন্নত মানে কৰাপশ্যন, নে কৰাপশ্যন কৰিলে কৰিলে তোমাৰ, কেনেকে আগবাঢ়িব দেশখন।
ঠিকে কৈছা দেই, তুমি এইটো একদম সঁচা কথা কৈছা। কাৰণ আমাৰ ঘৰৰ পৰা ওলাই গ'লে যিহেতু এতিয়া ব্ৰিজ বনাই আছে চৰকাৰে গোটেই দলং ব্ৰিজ বনাই চাৰিওফালে বা হেৰি বনাইছে ৰাস্তা বনাইছে, এইবোৰ ৰাস্তাত নতুনকে বনাই নহয়, অলপ অহ কিছু মাহৰ পিছতে মানে ভাঙি যায় গোটেই। ত' সেয়া সেইটো-সেইটো কিহৰ কাৰণে হৈছে, এয়া দুৰ্নীতিৰ কাৰণে হৈছে। তোমাৰ গোটেই পইচাবোৰ তেওঁলোকে হয়, তেওঁলোকে হয়তো গোটেই পইচাখিনি খৰচ নকৰে, যিমানখিনি মানে ধন আহে ৰাস্তাটো বনাবলৈ তাৰে আধাখিনিহে তেওঁলোকে ব্যয় কৰে।
হয় মানে তোমাৰ ঠিকে কৈছে, কিন্তু তাত মানে কি তোমাৰ ভাল বস্তুবিলাক ব্যৱহাৰ নকৰে মানে। একদম তোমাৰ হেৰি বস্তুবিলাক ব্যৱহাৰ কমজুৰি কম পইচাত পোৱা ব্যৱহাৰ কৰে মানে বস্তুবিলাক কম, একদম বেয়া বস্তুখিনি ব্যৱহাৰ কৰে, ভালখিনি ন নকৰে, এইবিলাক তোমাৰ মানে সেইকাৰণে সেনেকুৱা হয়।
তাকে, তাকে। আহ, এনেই এনেইতো মোৰ মতেটো এনেই দুহেজাৰ সাতচল্লিশ বা ইমান আঠচল্লিশ মান ইমান চনৰ ভিতৰলৈকে আমাৰ ভাৰতখনন এখন আত্মনিৰ্ভৰশীল দেশ হিচাপে প্ৰতিষ্ঠিত হ'ব লাগে বাৰু।
হ'ব লাগে।
তাকে এতিয়া মানে তাকে আৰু এতিয়া মানে তোমাৰ আহ, মানে এতিয়া বিকাশ হৈ আছে কিন্তু দ্ৰুত গতিত যিটো দ্ৰুতগতিত মানে ব্ৰেকআপ লাগে, মানে অলপ চাগে হোৱা নাই সিমানটো। আৰু দ্ৰুত গতিত 'হব পাৰিলে হয়। যে তুমি যোন্তো কৰা দুৰ্নীতি হয়।
মানে তোমাৰ মানে তোমাৰ এতিয়া চাইনা চাবাচোন, আমাৰ ভাৰততো ডেৰ কোটিৰ ওপৰত জনসংখ্যা আছে।
হয়।
আৰু চাইনাটোতো মতামোটি তোমাৰ জনসংখ্যা বহুত হয়। কিন্তু, চাইনাটো বহুত মানে তোমাৰ ডেভলপমেণ্ট। তোমাৰ এইবিলাক প্ৰযুক্তিবিদ্যাত বহুত তোমাৰ উন্নতি হৈছে মানে, যিবিলাক তোমাৰ চাইন্সত হওক হেৰিত এইবিলাকতটো বহুত হেৰি কৰি আছে। চাইনাই কিয় কৰিব পাৰিছে, আমাৰ যে ইণ্ডিয়া পৰা নাই তুমি কোৱাচোন? কি ভাবা তুমি? চাইনাৰ জনসংখ্যা আৰু ভাৰতৰ জনসংখ্যাটো একেই প্ৰায়।
হয় হয় আৰু চাইনাতকে আমাৰ মানে ভাৰত এটা সুবিধা কি চাইনাত বুঢ়া মানুহৰ সংখ্যা বেছি। কিন্তু আমাৰ ভাৰতত ডেকা মানুহৰ যুৱ শক্তিৰ সংখ্যা বেছি। আৰু কিন্তু কথাটো যদি ক'বলৈ যাওঁ, তোমাৰ বিকাশ এই হিচাপত। হোৱা নাই মই ভাবো শিক্ষাৰ ব্যৱস্থা ইয়াৰ এক ডাঙৰ কাৰণ। মই ভাবো ভাৰতৰ শিক্ষা ব্যৱস্থাটো সাল-সলনি কৰাটো খুবেই দৰকাৰ। মই ক'লোৱে আৰম্ভণিতে যে তোমাৰ এতিয়া প্ৰযুক্তিৰ যুগ, আমি যদি আহ এই বিদ্যালয় বা মহাবিদ্যালয়ত যদি প্ৰযুক্তিৰ জ্ঞান দি বৰ মানে জ্ঞান দিবলৈ আৰম্ভ কৰো, এতিয়া বা তেতিয়াহে মানে আমাৰ নৱপ্ৰজন্মই তোমাৰ আহ, চীনৰ নিচিনা মানে দেশক মানে সকলো হেৰিতে মানে তক্কৰটো মাৰিব আৰু মানে তুমি এনে মানে কি যদি তুমি চোৱা তেতিয়াহ'লে সিহঁতৰ যিবোৰ স্কুলৰ শিক্ষা হয়, সেইবিলাক কিন্তু বহুত আখাৰা শিক্ষা হয় মানে সিহঁতে বহুত ভাল শিক্ষা দিয়ে, উম আৰু আমাৰ ভাৰতত এনেও এতিয়াও মানে এ এনে এনেকুৱা ল'ৰা-ছোৱালী আছে বহুতে তুমি চাবা দৰিদ্ৰ ঘৰৰ ল'ৰা-ছোৱালী বিলাকে পঢ়িব নোৱাৰে, আজিকালি চৰকাৰে বিভিন্ন শিক্ষা মানে ব্যৱস্থা মানে বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে, যদিও এতিয়াও বহুত ল'ৰা-ছোৱালী আছে। যোনে তোমাৰ অ' যোনে চাবা তুমি যিবিলাকে মানে আ মানে দৰিদ্ৰতাৰ কাৰণে মানে বিদ্যালয়ত নপঢ়ি পেলাই তেওঁলোকে কাম বন কৰে। হাজিৰা দিন হাজিৰা কৰি এনেকে কটাই আছে। এনেকে চাবা বহুত মানে ওলাই গ'লে দেখা পায় মানে। হয় ত' এই
আজি ৰাখিছো, পিছত ইয়াৰ বিষয়ে পিছত পাতিম বাৰু।
ঠিকে আছে দিয়া ঠিকে আছে ঠিক আছে। অ' অ'!